উম হু হু উমহ
অ কি কৰিছে
আছো তুমি কি কৰিছা
মইও এনেই আছো
তাকে কোৱা কি খবৰ
বাকী আছো আৰু তোমাৰ গা ঠিকেই আছে।
আছে দিয়া আছে। ফুৰিব গলা নেকি ক'ৰবাত যোৱাৰ কথা কৈছিলা। ক্লাজেক
মোৰ একজাম চলি আছে।
অ নাই যোৱা টত
বাই ভাবিছো এনে যাম বুলি এক্জামৰ পিছত।
কত?
তেনেকে ভাবিছো মানে মিজোৰাম যাম বুলি ভাবিছো।
কোন কোন যাবা?
তাকে মোৰ বান্ধৱী এগলাকীৰ-এগৰাকীৰ লগত কথা পাতিছো, তাই যাব এতিয়া আৰু বন্ধুবাৰ্গত কোন কেনেকৈ হয় এতিয়া চবৰে এক্জাম চলি আছে যে, এক্জামটো হৈ যোৱাৰ পিছতে গম পোৱা যাব।
এইটো হয়।
সেইটো হয় ন তাইও লগৰ কেইজনীৰ লগৰৰ কাৰোবাক সুধিব, ময়ো সুধি চাম তেতিয়া যোৱা হব আৰু তেনেকে
মজা -মজা
অ, তাৰ পৰা তুমি ক'ৰবাত যোৱাৰ কথা ভাবিছা নি?
মইতো ভবা নাই আগতে ভাবি আছিলো কৰ'বাত- ক'বাত যাম। এতিয়া মোৰ মনটো মানে ইমান যোৱা নাই আৰু গলে ওলালে উগৰি দিম আৰু আহ ', মানে একে কৰ'বাত ফুৰিব যাম বুলিয়ে নাই। কত ওলালে কৰিলে গৈ দিম। যা ', পইচা পাতি থাকিলে মিলি ল কৈ দিম।
মোৰ সেই তেনেকে মানে যাম বুলিও নাই ভাবি থৈছো আৰু লগৰ গৰাকীও কতো যোৱা নাই, গতিকে তাইও যাম বুলি কৈছে গতিকে যাম আৰু তেনেকে।
তুমি নে ', দু -দুগৰাকী যাবা তোমালোক আৰু কোনোবা? কোনোবা যাব লাগিব ন?
তাই নিশ্চয় যাব। পায়ে যাম বুলি কৈছিলে কাৰণে, মানে পাবলে হাক ভাবিছো আৰু তাইৰো মন আছে যোৱা।
ঠিকেই- ঠিকেই
তাৰপৰা তুমি? ভাল -ভাল -ভাল মা দেউতাহঁতৰ ভাল নহয়?
আছে ঠিকে আছে আৰু। গা বোৰ ইমান ভালে নাই ডাৱৰীয়া তাত কেনেকুৱা?
ডাৱৰীয়া
অ',
কালি ভূমিকম্প আহিছিলে গম পইছা
ৰাতি আহিছিলে অ', পাইছো তোমালোকৰ পিনে গম পাইছ?
মই পিছত -পিছতে গম পাইছো। আমাৰ এইফালে ইমান ফিল্ডটো নহলে অৱশ্যে', কোনোবাই যদি হ যদি নাজানো ম মই কিন্তু ফিল
মেইন চৰ্চটো চাগে এইটো চাইডে আছে হ'লেও আপাৰ আ', গম পিনে হ'বগে লাগে যা আৰু গমেই নাপালা
অ ', হোৱাাতো হৈছে। হৈছে', বাৰু কিন্তু? মানে ফিল নকৰিলো আৰু ধৰিল কম কি ভৰাইছিলে চাগে? নহলে এটাও দেখাই।
উম উম উম হ'ব পাৰে তাকে মোৰ মানে আজি জমা দিব আজি আমাৰ কলেজত ক্লাছত স্কুলত জমা দিব দিলে ইউনিট টেষ্টৰ চিলেবাছ চাৰিটা ইউনিট টেষ্ট লগত টোটেল চিলেবাছ টো দিব দিলে কিন্তু ইউনিট টেষ্টত কিমান হব বা কিমান দি ল'ব ত মই চাবমিট কৰিলো পি দি এফ বনাই তাৰপিছত জুলাই দহ তাৰিখলৈকে ক্লাছ হ'ব তাৰপিছত বিশ দিন বন্ধ দিব জুুলাই দশ তাৰিখৰ আগত ইউনিট টেষ্টটো পাতি ফিনিছ কৰিব বোলে ত' মই তাই
টো তুমি কাটিলা দিব লাগিব ন তেওঁলোকৰ তুমি কুৱেশ্যনখিনি দি দিয়াৰ পিছত তেওঁলোকে দি দিব' লাগিব
মই পেপাৰ কাটি দি দিব লাগিব তেওঁলোকক অনলাইন তেওঁলোকে এক্সাম টো অল ইউনিট টেষ্ট মানে সেইটোৱে ক্লাছ টলাস্ত নহয় যে পৰীক্ষা পাতিব মানে আজি অমুকখন পেপাৰ আছে কাইলৈ অমুকখন পেপাৰ আছে তেনেকে
অ'কে অ'কে অকে তোমাৰ ক'লো ষ্টুডেন্ট এগৰাকী
কি ক'লা?
তোমাৰতো ষ্টুডেন্ট অকল এগৰাকীয়ে।
উম।
কেনেকুৱা ষ্টুডেণ্ট, ভাল নে?
ভাল পঢ়াত।
অ বাকী তোমাৰ টিউচন কেনেকুৱা হৈছে?
ক'ৰ টিউচন?
তোমাৰ টিউচন?
কোনটো টিউচন?
তোমাৰ টিউচনবোৰ কেনেকুৱা হৈছে সুধিছো!
অহ ঠিকেই চলি আছে। সৰু সৰু ল'ৰা-ছোৱালীয়ে ইমান বিশেষ নহয় আৰু। অশান্তি পাইছো অলপ পঢ়াই পেলাই কিন্তু উপায় নাই, এৰি দিম কেইদিনমান পিছত।
উম সৰু ল'ৰা-ছোৱালীক পঢ়োৱাটো অলপ ঝামেলা।
সদায় পঢ়াই থাকিব নোৱাৰিম মই। কোৱা বাকী কিবা।
কোৱা মই কৈ আছো নহয়! ক'বাত কিবা যোৱাৰ কথা এনেই মনতে ভাবিছা নেকি?
নাই ভবা নাই ভবা।
দিয়া আহিবা আমাৰ এইফালে এপাক। আজৰি হ'লে বন্ধ নহয়?
যাব লাগিব। তেতিয়া নাযাম চাগে আৰু। দেৰিকে কেতিয়াবা দুই-তিনি বছৰৰ পিছত যাব লগা হ'লে, এতিয়াতো নাযাম।
এতিয়া সেইটো চাইদে আৰু যাবলৈ মোৰ মন নাই। একেবাৰে মন মৰি গৈছে এইবাৰ গৈ। গতিকে চাওঁ কিছু! অকমান নিজৰ গাড়ী-চাড়ী ল'ব পাৰিলে যাম। এনেকেতো নাযাও। পাব্লিক ট্ৰান্সপ'ৰ্টত আৰু কচ কষ্ট হয় বহুত বেছি কষ্ট হয় মোৰে হয়গৈ চবতকে বেছি কষ্টটো প্ৰতিবাৰে মানে নোৱাৰিছো গতিকে চাও নিজৰ কিবা সুবিধা হলে যাম মানে যোৱাৰেত ৰিজনো নাই নহয়
উম
চাও আও
সেইটো হয় নিজৰ গাড়ী এখন হলে ভাল সুবিধা হয় সকলোতে সুবিধা হয়।
এইটো বহুত চবতকে ডাঙৰ প্ৰব্লেম এইটো অনুভৱ হয় এতিয়া মানে ঘৰত যদি কিবা এখন লৈ থলেহেঁতেন আজি ইমান অসুবিধাৰ কথাই নাই ইমান অসুবিধা কেতিয়াও নহল বহুত বহুত প্ৰব্লেম
কেতিয়াবা ধৰি লোৱা সৰু সুৰা গাড়ী এখন ঘৰতে দৰকাৰ হয় কাৰণ ৰাতি বিয়লি কিবা এটা হলে মানুহ এঘৰত পটক কে মানে দৰকাৰ হয় তেনেকোৱা ক্ষেত্ৰতো দৰকাৰ হৈ
মই এডজাষ্ট কৰিব নোৱাৰা হৈ গৈছো মানে চবতে মই একদম ওলাবই নিবিচাৰো সেইকাৰণে ইমান অশান্তি চবত ওলাই গৈ কৰিপিনে সিপিনে নিজৰ কিবা এখন নাথাকিলে পৰা তলে পৰা তলে সেইবোৰ কৰি থাকিব লাগে বা দেহাৰ কষ্ট তাৰপৰি এইবোৰ তাতকে মানুহ যাবই নালাগে কলেও
উম
কৰ'বাত হঠাৎ কিবা এটা কৰবালৈ যাব বুলি ক'লে আকৌ এইবিলাক ভাবিব লাগে সেই
লোৱা সোনকালে একনমান কিবা এটা কৰি পাৰিবা ল'ব
চাওঁচোন চব সকলোৱে কৰিব লাগে ঘৰৰ পৰা একো চাপৰ্ট নাই কোনো ক্ষেত্ৰত সেই ক্ষেত্ৰতেতো চাও মোৰ মানে সি আকৌ ওলাবলৈ মন আৰু বেলেগত যাবলৈ মন ইয়াত থাকিবতো মন নাই ইমান ঘৰত বুলিয়ে নহয় জেগা খিনিতে থাকিব মন নাই অকমান বাহিৰলৈ ওলাব মন ওলাই গলে মই চব কৰি লম নিজে উম ওলাবলৈ পোৱাত ভাল আছে
সেইটো সেইটোয়ে তুমি এতিয়া কৰিছ ন লাহেকে
হ মোৰতো আজি কি কৰা একমাহো হোৱাহি নাই নেকি মইতো আমোবাইছে উম মইতো এনেকে থাকিব নোৱাৰিম মানে মই নোৱাৰিম এনেকে পঢ়াব কৰিব কৰি থাকিব
ন সেইটো তোমাৰ টেম্প'ৰেলি এনেো তোমাৰ টেম্প'ৰেলি বস্তুটো হয় তুমি নিজৰ কামখিনি কৰি যোৱা লাহেকৈ এডজাষ্ট
ইমান পিন্ধি কৰি গৈ পঢ়োৱা এ বহুত অশান্তি
সেইটোতো চবতে কৰিব লাগিব তুমি মেলি কৰিব হয় আৰু এতিয়াতো ধৰি লোৱা তুমি এটা ক্লাছ কৰিব লাগে তেতিয়াতো তোমাৰ দিনে ৰাতিয়ে হয়তো কৰ কষ্ট কেনেকে থাকিব লাগিব কোনো ঠিক নাই সেনেকে নহয় এডজাষ্ট হৈ যায় আৰু ত্ৰিছ বছৰ সময় কৰিব লাগিব।
এই মোৰ সেইতো এডজাষ্ট লবলে মন নাই মোৰ ৰিভাইচ পঢ়িব মন নাই সেনেকে নিজৰ হেলখাৰাব কৰিব মন নাই সেনেকে এতিয়া আৰু এইটোৱে জীৱন। তেনেকেই থাকিব লাগিব সেইটো মোৰ কৰিব মন নাই একেবাৰে মই ইমান পঢ়ি শুনি সেইখিনিত এডজাষ্ট কৰিবলৈ অহা ভালে মানে মানে মই মোক তুমি কৈছা বুলি কোৱা নাই মই মানে সেইটো ভাবো মই ভাবো মানে মোৰ সেইটো ধৰ্যবোৰ লৈ যে মই চাকৰি এটা কৰি লৈ লৈছিলো মই বান্ধ খাই যাম মোৰ সেইবোৰ মন নাই মানে এতিয়া মই লাহে লাহে মই নাপাওঁতেই মোৰ মন ঠিক আছে তাকে বাহিৰত কিবা স্কপ পালে মই যাব বিচাৰো মানে মোৰ ইয়াত মন নাই বাহিৰত টুৱেণ্টি ফৰ বাহিৰত জব মেইন জবেই ন সেইখন সময় সেইখন টাইমত বাকী লাইফটো স্কিল ইয়াত দিলো নহয় ইয়াত
বাহিৰ মানে ভাৰতৰ বাহিৰ নে মই অসমৰ বাহিৰৰ কথা কৈছ
অসমৰ বাহিৰতো একেই ইণ্ডিয়াৰ বাহিৰত
ওকে
ইণ্ডিয়াৰ বাহিৰত আমাৰ লেবাৰে কাণ্ট্ৰি ইমান ভালত আছে
সেইটোৱে তুমি তাকে কি বুলি কয় তুমি তাকে ভূটানলে গলে ভিতত বা নেপাল গলে তাতে সুবিধা আছে।
এই ভূটানত গৈ মই কি কৰিম মই এনেকুৱা এখন দেশত যাব নোৱাৰো ন য'ত কাৰেণচে এক্সেঞ্জ কৰিলো আমাৰতকৈয়ো কম ন মই সেনেকুৱা জেগাত গৈ হক বাৰু কিন্তু মানে মই গলে অলপ ডেভলপ
মই মানে জাষ্ট তোমাক একজামপোলটো দিছো মানে ভূ তাত মানে আমাৰ ধৰণতকৈ কাম এটাকে ধৰি লোৱা চিটুৱেশ্যনটো ভাল হৈ আছে সেইটো কথা কৈছোঁ তুমি তোমাক ভূটান যাবলৈ কোৱা নাই মই তাত জবৰ সুবিধাও ধৰি লোৱা বিভিন্ন ধৰণৰ আছে কাৰণ প্ৰপোলেচন বহুত কম ন আমাৰ ইন্দিয়াতকে আমাৰ ইয়াত হাই হুলস্থূল থাকিব তাততো নাই তেনেকুৱা ধৰণৰ কথা কৈছো
বাৰু দিয়া হ'ব ন